হেল্ল'
হেল্ল' হেল্ল' অ কি কৰিছে অ মানুহ গৰাকীয়ে। অ মানুহ গৰাকীয়ে কি কৰিছে বোলো আহ তাকে মই বোলো খা খবৰ এটা পোৱা নাই নহয় এইকেইদিন।
আপুনি।
উ মই আছো আছো বাৰু ঠিকে আছো এ এতিয়া পিছে বনোৱা কোৱা। কৰা হ'ল নে।
বনাব লাগিব নাই বনোৱা এয়া গৰমতে বাগৰিহে আছো। ঘৰত কোনো নাইও নহয় ছোৱালী যদি আ মইহে আছো বনাম আৰু লাহেকে
আহ আহ দেউতাক নাই।
দেহঁতাক নাই ওলাই গ'ল
অ অ আমাৰো মই অকলে আছো যেনিবা এতিয়া
আপোনাৰ গাটো বেয়া নেকি
অ অকণমান চৰ্দি চৰ্দি ভাৱ এটা আছে
অ
তাকে মই বোলো খা খবৰ এটা লওঁ মানুহগৰাকী ধেৰ দিন এইফালে আহিয়াও নাই ধেৰ দিন
অ
এতিয়া কি শাক চবজি লগাইছেনে কিবা এইবাৰ
শাক চবজি মানে এবাৰ তেনেকে নাই লগাইছিলে ওপৰত কিন্তু সোৱাদ একো নহলগে
কত কৰিছে নো
ওপৰত আমাৰ জেগাও নাই নহয় আগতে আগতে খুব কৰিছিলো কিবা কিবি পানীয়ে চব বেয়া কৰি পেলালে
অ হয় দিয়ক আপোনালোকৰ সেইফালে আগতেটো
পানী হওঁতে এতিয়া নাই তেনেকে আম গছ আম গছ ইমান ৰুলো আমে লগা নাই
নাই লগা ন
নাই ইমান ভাল খচৰা আম আনি লগালো আমেই লগা নাই
অ উম সেই পানী সোমোৱাৰ কাৰণে হ'ল চাগে নহ'লে অ উ
নেজানো কি হৈছে আৰু সেয়া সচ আম বেলেগতো লাগিয়ে আছে আমাৰ ঘৰত লগাই
উ উম আপোনাক কথা এটা মই সুধিবলৈ কাৰণে ফোন কৰিছিলো আপোনালোকৰ হেৰি আপুনি এইবাৰ বোৱা কাপোৰযোৰ পিন্ধোতে মোক কৈছিলে নহয় বোলে আপোনালোকৰ সেইফালে কোনোবা মানুহ এগৰাকী বয় এতিয়া বব পাৰিব নে আপুনি মোক খবৰটো লৈ পেলাই দিবচোন
অ মই সুধিব আহি ৰব হয় হয় হয় সুধিম ৰ'ব সুধি পেলাই আপোনাক জনাম গৰমত পি পিন্ধিবলে বৰ আৰাম হয়
আৰাম আৰাম আৰাম অ ভাল লাগে মোক বৰ ভাল। ব পাও দেখোন। এই পাট মুগা কাপোৰতকৈ বা কিনা চেট বিলাকতকৈও মই মানে সেইবোৰ কাপোৰ বহুত ভাল পাওঁ
ময়ো ল'ব লগা আছে, ৰব এইযোৰ
অ' এই লগালে নহলে দিব, মই লগাওতে আপুনিও লগাবলৈ
অ' তাকে, তাকে, তাকে হয়।
উম
মই আপোনাক সুধিম ৰব, মই জনাম।
সুধিব, ঘৰত বোৱা কাপোৰযোৰ মানে কি? এ' নামে সকামে অ' এ' কাৰোবাৰ কিবা সা -সকাম হলে মাতিলেতো নগলে বেয়া হৈ, যাব লগা হয়। এই তেনেকে বা নামঘৰত কিবা এটা দিলে, কোনোবাই নিবেদ এখন দিলে, কেতিয়াবা মন্দিৰ চন্দিৰেও যোৱা হয়। এই তেনেকে আৰু। তাকেই মানে, যিমানে যি নহওঁক। বোৱা মানে ঘৰত যিযো কাপোৰ বই যে, আমাৰ অসমীয়া শালত। মই কি কি আনে কি ভাবে নাজানো, মই বৰ পচন্দ কৰো। গম পাইনে? এতিয়া মোৰ ইয়াত তেনেকুৱা, মই মানে নিজে অকলে গোটেইখিনি কৰিব নোৱাৰো। নহলে মই সুবিধাত। টো আছিলে জেগা- চেগা। কিন্তু মই নাজানা কাৰণেহে নবনাও আচলতে।
আপুনি, অ', আপোনাৰ ৰাপ আছে মানে কাপোৰ বোৱাত।
অ' আছে-আছে, কিন্তু নহয়, বেলেগে লগাই কৰি দিলে তেতিয়া ভাল। ক' আনকি। মই ফুলো বাচিব জানো বাৰু। কিন্তু কাপোৰ খন নিজে নিজে। নিজে সামৰি সুতৰি অকলে নোৱাৰো লগাবলৈ। অ' মই আগতে হাতে দি দেখোন এতিয়া অলপ চকুৰ প্ৰব্লেম হৈছে। যে মানে মোৰ। মোৰ আগত। পঢ়ি থকা দিনতে মোৰ নাকৰ মানে চাইনাছৰ প্ৰব্লেম আছিল যে, চে এ মাংস বাঢ়ে যে। সেই তেনেকুৱাতে মোৰ চকুৰো প্ৰব্লেম হ'ল মোৰ বিষয়ে হল সেইটো কাৰণে মানে মই এতিয়া দিলো। মই ঊল গুঠা হাতেদি চিলাই। পৰা মই বহুতক মানে মই উপহাৰো দিছো, নিজে বনাই বনাই। কাপোৰ কিনি আনি। হাতেদি হাতেদি নিচ চীনৰ কিন্তু জ্ঞান নাই দেই মই মিছা নকওঁ। মই মেচিনত নোৱাৰো এম্বডাৰিং কৰিবলৈ। চুৱেটাৰ বনাও লৰাটো সৰু। কালৰ চুৱেটাৰটো মই নিজে বনাই দিয়া চব। মানে কি নিলো। লং পেন্টৰ লকে লং পেণ্ট। চুৱেটাৰ নকয় চুটাৰ নহয় সৰু ল'ৰা ছোৱালী। তেতিয়া আৰু চকুৰ। প্ৰব্লেম হ'ল মোৰ। এতিয়া পাৱাৰ চেঞ্জেই হৈ থাকিব লাগে, মানে পাৱাৰটো সলায়ে থাকে ডক্টৰে। চকুৰ পাৱাৰ।
অ', চাইনাচৰ প্ৰব্লেম।
অ', প্ৰথমতটো চাইনাচৰ আছিলে। তাৰপিছত এই মূৰৰ বিহ হ'ল।
হেল্ল'
হেৰি, শুনা‍ মো
হেল্ল' অ', মাজে মাজে কি হয় জানো? মাজে নাই।
এ, গম পোৱা নাই কি হৈছে। এ, কিবা প্ৰব্লেম দিছে চাগে। হেৰি, আপোনাৰ সেইকাৰণে মূৰৰ বিষ হয় চাগে।
অ', সেইকাৰণে নো মবাইলটো। সেইকাৰণে হয়।
মোৰো। মোৰো আছিলে চাইনাচ প্ৰব
উম। কা। মই বে সেইতো হ'লে বহু কষ্ট লাগে। সেই কাৰণে মই আজিকালি ঊলো নাগাথা হ'লো।
আৰু সেই চিলাক কৰাটো বাদেই দিলো বাৰু। আজিকালিটো ন কৰে মানুহে হাতে দি আৰু মিছ নৰ থ্ৰুৰে। মানে মেচিনে উলা
ছোৱালীবোৰে কৰিবলৈ লৈছে। থিক এইবোৰ বস্তু বৰ কৰিব লৈছে অ সিহঁতৰ বৰ ৰাপ এইবিলাকত কৰি কৰি স্মল বিজনেচ আৰম্ভ কৰিবলৈ
ভাল কথা নহলে ভাল কথা ভাল কথা
হাতে হয় হাতে ফ্লাৱাৰ বনাই তাৰ পিছত বুকে বনাই নাই এনেকুৱা ফুলৰ একে বেগ বনাই বৰ ইনকাম কৰে বহুত বিক্ৰী হয় আজিকালি সেইবোৰ এেস্তিটিক বুলি কয় ন, সেইবোৰ বস্তু
অস্থেটিক কয় ন মই গম নোপাও বাৰু উম, ভাল কথা ভাল কথা কিন্তু মই হ'লে পচন্দ কৰিছো কথা
বৰ টেলেণ্টেড আজিকালি ন তাই লগৰ কেইজনী কৰি থাকে মানে তাই কৈ থাকে তাই এনেই শিকিবলৈ আগ্ৰহটো আছে শিকিবগে প নাই এতিয়া ময়ও নাজানো শিকাই দিবলৈ কিন্তু সেয়া লগৰ কেইজনী সেইবোৰ বি-বি বিজনেচ কৰে মানে মোক দেখাইছিলে সেহতে সেয়া গুঠি গুঠি মূৰত পৰা ৰিবনলৈকে বনাই মানে তাইক দিছে লগৰ বিলাকে আকৌ তাই এয়া ইউনিভাৰ্চি আহতে গোঠা ফুলৰ বুকেকেও বনাই দি উঠি আছে সিহঁতে ইমান ধুনীয়াকে বনাইছে বা ভাল বিজ চ নে এইবোৰ একদম একেম দুশ তিনিশ টকা অ সেইটো
ন ভাল আছে ভাল আছে সিহঁতৰ মনলৈ যে এই চিন্তাধাৰাটো আহিছে মই কিন্তু পচন্দ কৰিছো দেই
হ লৰাোৱালবলাকৰ কিছুমান বস্তু বৰ বহে ধন কথা চব বস্তু কৰে মানে সিহঁত ইমান ভাবি নাচায় ইমান ভাবিও নাথাকে চব কৰিবলৈ আগ্ৰহী
সেইটো মোৰ মতেদি শুভ লক্ষণ হে উঠি অহা প্ৰজন্মৰ এইটো লক্ষণ কুভৰ লক্ষণ
এইটো এইটো নেচাৰে সিহঁতক পিছলে বহুত সহায় কৰে
সহায় কৰিব তোৰ কৰ্মমুখী হৈছে ন এতিয়াৰ পৰা ভাল কৰিছা। অকল চাকৰি দিয়াই থাকিলে নহয়, নহয়। শিক্ষাও গ্ৰহণ কৰি থাকিব লাগে। যিটো কৰা কামটো সেইটোও কৰি থাকিব লাগে, নিজৰো এটা ইনকাম হ'ল।
আমাৰ এ লগৰ এগৰাকী। ইয়াতে ৰহাৰ ছোৱালী। তে, উম। ইয়াৰে ছোৱালী। তাই বহুত ভৌতিক এখন খুলিছে। নিজে আৰু, অ', কাপোৰৰ তাৰপিছত এতিয়া অনলাইন বুচিয়েষ্ণেছো কৰে মানে অনলাইনো বহুত লয় তাইৰ পৰা মানুহে, এতিয়া তাইৰো মানে তাতো গৈ কিনেগে, ভাল একদম। এতিয়া তাই অকলে কিমান ইনকাম কৰে। বা সেইজনী সৰু ছোৱালী।
বহুত ভাল কোঠা দেই এইবিলাক।
পঢ়ি আহিয়ে তাই সেইখন খুলি দিলে। ঘৰৰ পৰা, তাই মানে আগতে অনলাইন কৰে ঘৰৰ পৰা, তাৰ, অ', নাই, নাই। এতিয়া গোটেই দেশখখন ভো ভ্ৰমণ কৰি ফুৰে। সেই দিনাখন তাই ফটো দেখাইছে হেৰিয়ালে গৈছে ক'বালৈ গৈছে মানে তাইৰ লগৰ এজনীৰ লগত ফ্লাইটত। চব নিজৰ টকাৰ, ইমান দেশ ধুনীয় ঘূৰি পৰিছে, এতিয়া।
উম, ভাল। কথা, ভাল কথা, এ আপোনাৰ ছোৱালী যদি আগ্ৰহ কৰিছে কৰিবলৈ দিব, মই হলে সাইটোহে কৰাম দিম, কৰিবলৈ দিব। গম পাইছে নে?
কি, কি সুবিধা লাগে তাইক অকমান কছ কষ্ট কৰিবলৈ দিয়কচোন, তাই মনটো কৰিছে যেতিয়া। কতয়তটো আগ্ৰহে নক কৰে এইবিলাক কৰ্মলে, হয় নে নহয়? আমাৰ নিজ নিজৰ জেগাতে কৰিব পৰা কিমান কাম আছে। নাই জানো, কওকচোন?
আৰু আজিকালি চচিয়েল মিডিয়াত, চচিয়েল মিডিয়াত ইমানবোৰ ৱে আছে ইমান থটকা বহুত জানিলে মানে তাৰ পৰা কোটি-কোটি টকা ইনকাম কৰিব পাৰি। গোটেই
অ', আৰু এইটো এতিয়াাৰ জেনেৰেচন টোৱে, আমাৰ কথা সুকীয়া এতিয়া প্ৰজন্মতো এতিয়া সেইবিলাকত আপো আছে মোবাইলৰ যোগেদি সিহঁতে বহুত কিবা কিবি কৰিব পৰা হৈছে ভাল কথা এইবিলাক। উম
খোৱা বোৱা কৰিলে?
নাই-নাই-নাই বৰ গৰম। অকমান আজৰি বিজৰি হৈ পেলাই বোলো বহি লওঁ, বনোৱা কোৱা চব হৈ গ'ল। বহি পেলাই মই বোলো হেৰি তেখেতলৈ ফোন এটা কৰোঁ অ কৰি পেলাই মই বোলো সেই কথাটো কাপোৰৰ কথাটো যে
হয় ওমহ মই সুধিম ৰ'ব সুধি পেলাই আপোনাক জনাম উম ভাতকেইটা মই বনাই কৰি লওঁগে দিঅক অহ
অ বাৰু দে
ঠিক আছে